হেল্ল'
কি কৰি আছ?
সেয়া ঘৰলৈ আহিছিলো বিচনা এটা শুই আছোঁ
অ অ
কি কৰি আছ?
মই এয়া এই ফাৰ্ম যে খুলিছিলো তাতে আছিলো কাম কৰি আছো।
আহ কাম হ'লগে
উম উম হল হল
উম পোৱালি কেতিয়া ভৰাবি।
পোৱালিমো পৰহিলে দিবহি বাও
নাহ
উম
মহ ঘৰলৈ আহিলো নহয়।
অ আহিলি নেকি?
উম
অ তেতিয়া মাৰিবি এপাক কমাৰ ফালে
আহ
অ অ বাকী এনে ভাত পানী খালি নাই?
ভাত পানী মই কামৰ জেগাতে খাই মেলি আহিছো একেবাৰে
অ অ খালি
উম তই খালি?
মই খালো অ এতিয়া আম কুটিছিলে ববাই আমো খালো।
আহ
ভালে ভালে ক'ৰবাত যাবি নেকি?
ক'ৰবাত মানে এনেই ফুৰিব যোৱা প্লেন এটা আছে আজি খালি বৰষুণ দি দিলে নহয় বহুত
অহ
উ ৰ'দ দিলেহে ওলাব লাগিব এই পাহাৰৰ চাইডে যাব লাগিব
অ অ কেতিয়া মানেকে যাম বুলি ভাবিছা
এতিয়া মানে যাম আৰু কেইদিনমানৰ পিছত
অ
উম
বাকী এ মই আহি পাই পেলাই বিচনাখনতে অকণমান পৰিছোঁ ভাগৰ লাগি গৈছেগে অ
আহ
উমম
উ বাকী ঘৰত ভালেই নহয়
ভালে ভালে
অ
তাহাঁতৰ ভাল
উম উম ভালে অ
এনে মেথাই মাজলৈ যাবি নেকি গৰু চৰু আনিবলে
যাব লাগিব গৰু আনিবল দে অ অলপ দেৰি মান দেৰিকে যাম আৰু
অ মেথাই ভিতৰত গৰু দিছ‌ ন
অঁ অঁ
আমাৰ জানো ক'ত দিছে মেঠাইৰ ভিতৰতে দিছে নে কতে দিছেগে
অ অ যেতিয়া যাব লাগিব উ বাকী ওলাই যাবি নে কি দেৰিকে অলপ এনে কবালে
তাকে ভাবি আছো ৰাতি কবালে ওলাই যাব লাগিছিলে
অঁ
উম
উ বাকি আকৌ কব লাগিব সেই দুটাকো
অ আকৌ আমি যে এই যে ফুৰিবলৈ যোৱাও কথাটো আছিলে
অ অ
যেতিয়া মানে যাম বুলি ভাবি আছা
তাকে মোৱো ভাবি আছিলো আমি আৰু দুদিন মানৰ পিছতে মানে খেতিত উঠা আগতে যাব লাগিব আৰু
অ হ তহতও পোৱালি ছোৱালী ভৰাই মেলি আজৰি হ
অ অ তাকে
পোৱালি ভৰাই মানি আকৌ তো দুদিনমান লাগিব ন পোৱালি ভৰা পিছত তোৰ কাম বন ইতো সিটো কৰোতে
উম উম তাৰ পিছতে ওলাব লাগিব
তেতিয়া চব ফ্ৰী হৈ যাব ন?
উম উম। বাকী, এনেই। উম উম।
তেতিয়া গোটেইখিনি যাম আৰু, আমি চাৰিটাহে যাব লাগিব চাগে!
অ' অ'। আৰু কোনোবা আছে যদি কবি!
তাকে ভাবি আছো, কোননো যায় জানো?
অ' অ'। বাকী আমি হোৱাটছএপত গ্ৰুপ এটা খুলি পিনি তাতে আলোচনা কৰিম আৰু!
কৰিব লাগিব অ'।
এইটো ইয়াতে বনাই পেলাই লৈ যাম।
উম।
পাহাৰত গৈও ভাল লাগিব।
অ' অ'। পাহাৰত ভাল লাগিব বাৰু!
উম উম।
এবাৰ আমি গৈছিলোতো।
উম।
আমি চাৰিটা গৈছিলোঁ।
অ'।
তেতিয়া গৈ ভাল লাগিছিলে।
অ' অ' তাকে!
এতিয়াও যাম।
উম। বাকী? কাম তাত কেতিয়া পালিগৈ?
কাম ঠিকে আছে বাৰু, মই আকৌ পৰহিলৈ মানে যাম চাগে কামলৈ!
অ' পৰহিলৈ যাবি? মানে কাইলে দিনটো থাকিবি আৰু।
কাইলে দিনটো ঘৰত আছোঁ আৰু।
অ' অ'।
সিহেঁতকেইটাই কৰক কাইলৈ দিনটো, আজি
অ' অ', আজি সেয়া বত বতৰেই বেয়া।
তাকেতো, আমি পৰহিও, পৰহিও কৰিব পৰা নাই, কালিও কৰিব পৰা নাই। আজিও কৰিব পৰা নাই।
উম।
নিয়ে আছোঁ তা'ত বোলো ঘৰৰ পৰা আহো গৈ।
অঁ
এ' আমাৰ লগৰ এটা তাৰ-লৈ হাঁ
ভালেই কৰিলি বোলো।
অঁ এই আমাৰ লগৰ এটা তালৈ গৈছিলে আজি।
অঁহ
তাৰপিছত তাৰ লগতে গুচি আহিলো আৰু।
অঁ অঁ ভালেই কৰিলি বাৰু।
উম' উম।
উম। বাকী এতিয়া তা'ত কেইটামান আছে।
আৰু আছে এতিয়া পাঁচটামান আছেগে।
অঁ অঁ।
সেতে- অঁ
বাঁহ কিমান মান পুতিলি?
পোতা হ'ল তিনি হেজাৰ, চাৰি হেজাৰ মান।
অঁ অঁ অঁ
লাগিব দিন কেইটা মান। ভাল লাগে গোটেইখিনি একে- উম।
ঠিকে আছে। কিমানো থাকিবি ঘৰতে- সোমাই।
আঁহ সেইকাৰণে গ'লো। কৰিলো। আৰু- কেইদিনমান কৰিলে ভাল লাগিব।
অঁহ বাকী ট্ৰেক্টৰো ঘৰত কামত লগাই থৈছ নহয়?
ট্ৰেক্টৰে এতিয়া হা'ল বাই আছে।
অঁ
এতিয়া খেতিৰ চিজেন আৰু।
উম' উম'তাকেই।
উম' হা'ল বালেহে কেইটামান- ওলাব ন।
অঁ অঁ সেইটোৱেই আৰু।
উম' উম'
উম' এতিয়া মোৰো ব্ৰইলাৰ পোৱালিটো অহালে হে ৰৈ আছো আৰু। আজি বৰষুণো দি দিলে অলপ জেগা নিচিনাও হ'ল মাটিটো।
আঁহ
উম। দেছি দিগ দা হৈ আছে। উ
ওচৰত কাৰোবাক সুধিছিলি ফাৰ্ম থকা
কি?
কিবা কিনি এনেকে কি কিবা কিনি কৰিব লাগে নে নালাগে প্ৰথমতে।
পানী দিব লাগিব।
উম।
তাৰ পিছত এঘণ্টা মানৰ পিছত দানা দিব লাগিব।
আহ প্ৰথম খুলিছ ন ভালকে চবকে সুধি মেলি লোৱাটো ভাল আও। তেতিয়া নিজৰে সুবিধা হয়।
উম, উম।
উম। মইয়ো ভাবি আছো খুলিম বুলি।
অ, অ।
চাইলং খেতি-চেতি চব উঠি মেলি লও
অ, অ ভালেই বাৰু। খালী অলপ কষ্টটো আছে আও।
কষ্টটো অলপ আছে। কষ্ট তেতিয়া কষ্ট কৰিলে ঘৰতে ধুনীয়াকে বিন্দাজ থাকি মেলি কৰি খাব পৰা হব ন।
উম, উম। সেইটোৱে এতিয়া কবাত নোযোৱা নেমেলাকে
তেতিয়া ঘৰৰ পৰা বাহিৰত নগলে ধুনীয়াকে ইয়াতে অকমান ঘৰত কষ্ট হ ৰাতি ৰাতিপুৱাৰ পৰা ৰাতিলেকে
অহ।
তেতিয়া আকৌ ঘৰত বিন্দাজ খাব পাৰিম ন?
হুম। ও ঘৰতে থাকি মেলি
আঁতৰত গৈ নথকাকে
উম। তাকে ঘৰতে থাকি মেলিও পঢ়িব পাৰিবি।
ঘৰতে থাকি মেলি ঘৰৰ মানুহকেইটাও থাকিব
উম।
ঘৰৰ মানুহকেইটাও লাগি মেলি দিব ধুনীয়াকে
সেইটোৱে
কৰি মেলি দিলে ভাল লাগিব ন
সেয়াই আৰু খ
অহ
খুল থাকে
উম উম তাকে ভাবি আছোঁ খেতিতো উঠি লওক খেতিটো পঠালে আজি সাত লাগিলে আৰু দহ এঘাৰ বাৰ তাৰিখ মানে খেতি এই কৰিব পৰা যাব ন
উম
উম তাৰ পাছত আৰু ভাবি আছোঁ খেতি উঠাৰ পাছত কেতিয়া কৰোঁ
অ অ ভাত কিহে খালি আজি
ভাত আজি মই অহা আগত ইহঁতক খিচিৰি বনাই পেলাই আম চাম কুটি ধুনীয়াকে খুৱাই মেলি থৈ আহিছোঁ
অ অ
সেইটোৱেই ভাল পাইছে খিচিৰি খাই
উম মইও বনাইছো আৰু কোনে বনাব
সেই কৰিলি বাৰু এইবিলাক জানিব লাগে বনোৱা মেলাটো
উম ময়ো বনাই খুৱাই আছো বাৰু এইকেইদিন
পাম নাই ভাত খাবলৈ
অহ আহ
এই ঢেঁকীয়া চেকীয়া এইবিলাক শাক
উম পাওঁ পাওঁ তই ওচৰতে আহ জংঘল আছে তাত ভাত কেৰেলা তিতা কেৰেলা এইবিলাক চব পোৱা যায়
অ ঠিকেই বাৰু এতিয়া উম উম সেউজীয়া শাক পাচলিটো খাই থাকিব লাগে বাৰু
উম তই এতিয়া ফাৰ্মতে ফাৰ্মতে কাম কৰি আছ আৰু ন
অ অ সিহঁতেই আৰু
উম উম
উম উম বাকী আজি ৰাতিপুৱা বৰষুণ দিওঁ তাতে পানীও গোটেই হৈ গ'ল খালিছো শালী ডুবি গৈছিলে পানীত তাকে আৰু কিনিও পাতিম আৰু। এতিয়া ঘৰত আছ নে এনেই ক'ৰবালৈ ওলাই গ'লিগে আকৌ
নাই নাই মই কলৈকো ওলাই যোৱা নাই এয়া ভাগৰ লাগিছা আহ বিচনাতে শুইহে আছো আৰু অকলে যাবি
অ ঠিকেই আছ
ওম ওম
ইমানো হেৰি কৰি থাকিবি অকনমান পঢ়ি চলি ভালো লাগিব মন।
বাৰু তেতিয়া গৰু চৰু বাৰু আমি গ আনিবলৈ যাওঁতে তেতিয়া কথা পাতিম ন উম বাৰু হ'ব ৰাস দে উম।